হেল্ল' শুনিছে?
কি কৰিছ
শুনিছেনে?
আহ
অ ভালে আছে। মই এনে আছোঁ আপুনি কি কৰিছে
মই আছো হ ঢ পানী বনাই উঠিছ ছ এতিয়া খাম আৰু আছ কেক চেক বনায় আছ ন নাই
বনাই আছো বনাই আছো
বলা আছ বেছি চ নাই
হেল্ল' ভাত কিহে বনালে আ
ক
ভাত কিহে বনালে আপুনি
ভাত মাছ বনালো মাটি দালি দি মাছ বনালো ভাত কেৰেলা আলু ভাজিলোঁ তাৰপিছতে এয়া হেৰিতি চাটনি বনালো
অঁ
আমাৰ ফুলৰ তৰকাৰী মাছৰ সৈতে ফুল মাছৰ সৈতে
আ
তাৰপিছত ভেন্দি ভাজি
উম
তাৰপিছত কচু আৰু মাংস
আ বৈ
তাৰপিছত নেমু আম
ধুনীয়া বস্তু বনাইছে দেখোন কচুৱে মাংস
খাবলে আহি যাওঊক ধুনীয়া ধুনীয়া বনাই আছে
আহ যাব লাগিব দে এতিয়া যাব সময়ো নাই যোন তইৰে ঢল ন সেইকাৰণে খাবলৈ যাবলৈ সময় নাই
একো নাই-একো নাই এপাক মাৰি যাব পাক। এপাক পাক মাৰি আহি যাওঁক যাওক পায়ে যাব তেওঁ আছেতো খাবলৈ পাব।
আহ হ'ব দে নহ'লে গৈ গৈ আছো। যি ন খাইাব উঠিলি আৰু
খাইব উঠিলোঁ-উঠিলো
আহ ফুৰিব কৰিবা যোৱা নাই কতো?
ফুৰিব যাম-যাম এইয়া গৰম বন্ধত যাম আৰু। আপোনালোকে যোৱা নাই?
আমিও এই গৰম বন্ধতে যাম বুলি ভাবিছো এতিয়া কি আমি দাৰৰ্জিলিঙত যাম বুলি ঠিক কৈছো। অ ঠাণ্ডা জেগাত যাব লাগিব ন
অহ কালি, ভূমিকম্প কেনেকুৱা
ভূমিকম্প টো গমে নেপালোঁ নহয
যা
শুই থাকিলো যে।
অহ
গুই থাকিলো। ভূমিকম্প গমেইে নোপালো
ন
বেছিকৈ লৰিছিল নেকি
বহুত লৰিছে মাত বোল দিয়া নাই কিন্তু বহুত বেয়াকৈ লৰিছিলে।
অ মই গমেই নাপালো, শুই আছিলো বোলো এনে কিবা লৈছে নেকি? সেই বুলি ভাবি লৈ
আমি ভাইটি, মই, মা পুৰা একে উঠি গৈছো বাহিৰৰ পালোগৈ।
অহ আমি নাই যোৱা। গম নাপালো কেনেকে যাম ন তাৰপিছত আজিহে গম পাইছো। তোৰ মোবাইলত দিও দে অ বোলো ভূমি গম পাই আহিছিল দেখোন? গমেই নোপালো। যদি কেনেবাকে ঘৰ চব ভাগা আৰু সেইপিনে মৰি থাকিলো হেতেন আৰু ন?
তাৰ পিছতে বোলে গম পালো যাম ভুমিকম্প আহিছিল নেকি বুলি পিনে।
আহ তাৰপিছতে এতিয়া তহঁতে হেৰি গুৱাহাটী গুৱাহাটীৰ পৰা আহিলি আৰু?
অ গুৱাহাটীৰ পৰা আহিলো। যাম আৰু আৰু যোৱা ডেট হৈয়ে আছে যাওঁ যাওঁ হৈ আছোঁ আৰু যামেই আৰু কেইদিনমানৰ পিছত এই গৰমটো কাৰণে চাই আছো। মানে গৰমটো বোলো কমক তাৰ পিছত যাম আৰু। গৰমটোৱে বেছি হৈ আছে যে
বৰ মাজে মাজে ঠাণ্ডা বৰষুণ পৰিলে ঠাণ্ডা ৰ'দ দিলে গৰম। উ
উম
ন
আপুনি ইভিনিং কি কৰে।
কি কওঁ
আপুনি আবেলি সময়ত কি কৰে আবেলি
আবেলি সময়ত। খোজ কাঢ়িব যাওঁ।
অ অকলে যায়নে।
অকলে ন আহ ফিল্ডত বহুত মানুহ হয় নহয়। তাত আহ গধূলি সময়ত ফুৰি বহুত ভাল লাগে ইমান মানুহ থাকে। সৰু সৰু ল'ৰা ছোৱালী কিছুমান লৈ যায়।
তাকে অ ভাল লাগে ন চবে যেতিয়া মানে এনেকে কৰে অলপ অ তেতিয়া নিজৰ উশাহটো বাঢ়ে আৰু
অ খুজকা ভালে লাগে ন তই যাৱ নে খোজ কাঢ়িব।
যাওঁ মই যাওঁ মই খোজকাঢ়োঁ এক্সাৰচাইজ কৰোঁ তাৰপিছত অলপ দৌৰ মাৰোঁ। তাৰ পিছত লগৰ খিনিৰ লগত তেনে অকণমান কথা বতৰা পাতি তাৰ পিছত। সন্ধিয়া সমত ঘৰত আহি যাওঁ আৰু বহুত মহ কামোৰে ফিল্ডত
উম আমাৰ ওচৰ ফিল্ডখনত চোন মহ নাই মই খোজকাঢ়ো ইমান ম মহ ন পয় দেখুন
বহি থাকিলে বহুত মহ হয় মানে ফিল্ডখনত এই ওচৰে পাঁজৰে বহুত হেৰি জাব
উম তহত সেয়া চাগৈ তহত ক ফিল্ডত মহ পৰে আমাৰ নপঢৰে
একদম মানে আৰু কি হয় বেছি টাইমো খোজকাঢ়িব নোৱাৰো কাৰণ বহুত হেৰি দুপৰীয়া মানৰ পৰাই নেকি খেলি থাকে ল'ৰা ছোৱালী বিলাকে।
অহ বল খেলে যে ন?
আ পুৰা খেলি থাকে। খেলি থাকাৰ কাৰণে মানে আমি অলপ দেৰিকে যাওঁ আৰু দেৰিকে যাওঁতে কওঁতে দেৰি হৈ যায়গে কথা চথা পাতোঁতে। তাৰ পিছত যেতিয়া বহি দিও একে পুৰা মহ আহি একদম কিবা কৰি পেলাই
আহ আমাৰ ফিল্ডত মহ ইমান
উম।
এতিয়া ভাত পানী খাই উঠিলি আও
অ' অ' খাই উঠিলো। উঠিলো উঠ উঠিলোঁ। খাই কৰি একদম আজৰি আৰু এতিয়া শুবহে লাগে আৰু
অ' দুপৰীয়া শু আমি নুশুও ইমান।
আমি শু মানে এই গৰমতটো যে বাহিৰত ওলাই যাব নোৱাৰি নহয়। ইমান গৰম সেইকাৰণে ঘৰৰ ভিতৰতে থাকাটোৱে ভাল। ভাল লাগে আৰু
উম।
আপোনালোকৰ ইফালে কেনেকুৱা গৰম?
আমাৰ গৰম আছে হলেও এই দুদিন অকমান কমিছে আও গৰমটো।
উম। ভালেই দিয়ক আমাৰ ঘৰটোৱে বহুত গৰম মানে একেবাৰে
উম। তাৰমানে পুৰা ৰ'দ দি থাকে যে।
অ' গৰমতো গৰম। ঠাণ্ডাতো ঠাণ্ডা।
আমাৰ এইখিনিত ইমান ৰদ নাই।
অ' বাকী আপুনি খেতি বাতি কৰিছেনে নাই?
খেতি আ কৰি আছো।
দ
লাগি আছে কিছুমান বস্তু।
কি কি লগাইছে?
এতিয়া বাৰিষা দিনত লাগা ভেন্দি, ভাতকেৰেলা ধুন্দুলি, তিতাকেৰেলা
অ'। আনিব যাব লাগিব ৰখক। ভালে দিয়ক। বাকী ফুল চুল ৰুইছেনে নাই?
অ'।
হেল্ল' হেল্ল। ' ফুল চুল ৰুইছে নে নাই? ফুল
ফুল ৰুই আচো নেটৱক অকমান হেৰি হয় যে হা নেৱটক উম অলপ বিজি দেখুৱা থয় বিজি দেখুৱাই থাকে
অ অ মোৰ অ আপোনাক কেতিয়া পতককে মাতটো নুশুনো মানে এনেকে অলপ ভাঙা ভাঙাকে আহিছিলে
ফটা ফটাকে গৈছে মাতটো
ছিলে অ
উম তোৰ মাতো ফটা ফটাকে আহি আছে
হেল্ল' হেল্ল' শুনিছে
আহ শুনি আছো
অঁ কওক
দে হব দে হব দে
কি কৰিছা
উম পুন এই উম নোশুনেই বোলো
অ নোশুনে
হল নে নাই দহ মিনিট এজনী কাটিলে নে নাই
নাই নাই আছো আছো আছো আছো আছো আ আছো আছো
এইটো লোৱাই নাই মোৰতো
আছো আছো আছো দহ মিনিট হোৱা নাই আঠ মিনিট হৈছে দে হেল্ল'
আহ ক শুনা নাপাওঁ যে একো শুনা নোপোৱা হৈ আছো
অ অ মই আকৌ শুনি আছো আপোনাৰ
অ এতিয়া আহিছে দে মাতটো
অ অ
তেতিয়া নেটৱৰ্ নাহা হেৰি শুনা নোপোৱা হৈ আছিলে নেট নেপোৱা হৈ আছিলে
হৈ যায় নেট না নেটটো মানে কেতিয়াব প্ৰব্লেম আহি যায় যে শুনা চুনা নাপায়
তহতৰ খেতি কৰিছে?
আমাৰ খেতি কৰিছে মায়ে ভাত কৰেলা ৰুইছে, অমিতা, ভাত কেৰেলা অমিতা তাৰপিছত আৰু গাঁৱত গৈ পিনে মানে এইবিলাক ধান-চান বিলাক চপাইছেগে
আহ
সেয়া কৰোতে মানে গোটেই দিনটো মায়ে মানে অ বু ধান কৰি বু ধান বু ধান কৰিছে, তাৰপিছত বৰা চাউলৰ ধান কৰিছে, চব খেতি কৰিছে। সৰিয়হ কৰিছে
অঁ ঘৰতেল ঘৰতে খাই থকো আও। মাকৈ হৈছে নে নাই খাবলৈ? মাকৈ?
মাকৈ এতিয়া হৈ যোৱা নাই, মানে হ'বগৈ আৰু পিছত।
লাগি আছে
লাগি আছে, লাগি আছে, বেছি পুৰঠলৈ ৰাখিব নোৱাৰি নহয়, নহ'লে বেয়া লাগে যে খাই।
অ কেঁচা দ চিঙি পেলাই কেইটামান দি পঠিয়াবি।
হ'ব দিয়ক লৈ দি পঠাম দিয়ক আহিব-আহিব আমাৰ ঘৰলৈ আহিব।
অ তহত ঘৰলে যোৱাতকে তই আহিলে লৈ আহিবি আকৌ।
অ-অ হ'ব দিয়ক।
আহ-আহ-আহ ৰাখ উম-উম